হেল্ল
হেল্ল, অ কোৱা, কি কৰিছা?
উম বহি আছোঁ, বহি আছোঁ, বহি আছোঁ।
ভাত খালা? বহি আছো ঐ
নাই ভাত খোৱাই নাই। বনাই থৈ দিয়া আছে।
অ
কিয় গা ছা বেয়া নি
নাই
মোৰ মাতডাল ভাঙি ভাঙি আহিছে যে চৰ্দি লগা মানুহ
নেটৱৰ্কে বন্ধ হয় চাগে
হেল্ল হেল্ল
অ কোৱা
অহ, নেটৱৰ্ক পোৱা নাই বুলি কলত হে সেইকাৰণে মোৰ
অহ
কিবা খালা?
নাই খোৱা
কিয়?
এইটোয়ে কি খাবা আৰু খাবই মন নাযায় আৰু
উম, চৰ্দি লাগি আছে হয় নাই।
উম।
তাকে, কিবা পঢ়ি আছা নেকি তুমি?
অহ পঢ়ি আছোঁ।
কি পঢ়ি আছা?
চেকেণ্ড দিয়া
অহ, ‌এবাৰ‌ মানে‌ হায় ছেকেণ্ডেৰী দিবা
অহ।
আচ্ছা আচ্ছা বাকী ঘৰত মা দেউতা আৰু মই
অহ
নাই আৰু তোমাৰ?
মোৰো মা, পাপা, দাদা।
অহ, বাকী ভালেই চবৰে
উম, আৰু তোমালোকৰ?
আছে মই, আছে চাগে। মই ৰুমতহে থাকোঁ। তেজপুৰত
ৰুম লৈ থাকোঁ যে
অহ। হাল্লা কৰি থাকে নহয়। আমিও কৰি থাকোঁ। হে হে হে নানি
কিবা কৰি আছা নে কি তুমি?
নাই কৰা বহি দিছো।
অহ অহ তোমাৰ ষ্ট্ৰীম কি আৰ্টছ নে ছাইন্স নে কমাৰ্চ
অহ, নাই অহা কি কৈছা, কি কৈছা? অহ, ‌ কমাৰ্চ।
অহ, কত পঢ়ি আছা তুমি?
পঢ়ি আছোঁ। হেৰিত
তেজপুৰ হম
ফুৰিবলৈ গৈছে।
মিছাকে ক'বলৈ বাই হেল্ল'
অ, কোনবা আছে নে কি ওচৰত?
ওম তুমি মই লগৰ ৰুমত থাকোঁ যে, লগৰকেইটা আছে।
অহ, কি কিবা কৰা?
এইয়া থা থাৰ্ড চেমিষ্টাৰ পঢ়ি আছো।
অ, হয় নেকি?
উম।
কবাত ফুৰিব যাম বুলি ভাবা নাই আৰু?
ন মই
হা?
ফুৰিব যাবলৈ কিন্তু ভাবিছো যোৱাই নাই। ভাবি চাও। থৈ দিয়া আছে ক'ত ক'ত যাম কিন্তু যোৱা নাই।
ভাবোতে যায়।
হুম, যোৱাটো হয়গৈ লাষ্টৰ সময়ত গৈ।
উম।
উম। ক'ত পঢ়ি আছা তাৰমানে কোনখন কলেজ বা দি স্কুলত?
আহ কেনে কম বাৰু তোমাক?
ঘৰ ক'ত ইয়াত নে চোণিতপুৰৰ নে বাহিৰত?
অ শোণিতপুৰতে আৰু।
অ, হ'ব বাৰু গম পাইছো।
উম, এড্ৰেছটো ক'ব নাপায় নহয়।
উম, এড্ৰেছ সোধা নাই ন তোমাক মই।
উম মানে তেওঁক ক'লে মানে গম পাই যা গম পাবা না।
ধুই। কিছুমান মানুহে দেখোন মই মোৰ ঘৰ বেলেগত। মই তেজপুৰ কৰো তেজপুৰত থাকি পঢ়িছো তেনেকুৱাও হ'ব পাৰে ন? সেইটো কথা কৈছো। সেইটোৱে আৰু। তোমাৰ ছাবজেক্ট কি কি?
কোৱা আৰু।
চাবজেক্ট চাবজেক্ট কি কি?
মেছ
মেথছ? আকৌ বোলে হেৰি পঢ়ি আছা তুমি কমাৰ্চ পঢ়ি আছা। কমাৰ্চত ছাইন্স ক পা আহিলে? সৰু পোৱালি নেকি তুমি?
কোৱা আৰু।
ক'বলৈ নাই। ভাত-পানী খালা?
নাই খোৱা।
নাই খোৱা?
উ, হু।
অ। এতিয়া কি গৰম বন্ধ হৈ আছে তোমালোকৰ?
উম, এতিয়া স্কুল বন্ধ না। গৰম বন্ধ দিছে আক'।
কেতিয়া কেতিয়ালৈকে? এক আগষ্টলৈকে চাগে?
অ।
সেইটোৱে।
উম।
বাকী কিবা খেল-চেল খেলা নাই?
উম তেনেকে নেখেলো একো।
উম।
খেলিবই নাজানো কি খেলিবা আৰু।
মানে পঢ়াত চোকা আৰু? পঢ়িয়ে থাকা আৰু।
পঢ়াটো ইমান নাই নহয় দিয়া। ইমান নহয় আৰু কি?
খেলিব নহয় খেলিব নাজানা যেতিয়া পঢ়াত থাকিব পাৰা। কিছুমান থাকে নহয়।
খেলিব জানো, মানে ইমানো নাজানো আৰু।
কি কি কি খেলিব জানা?
কি কি খেলিব দৰা খেল খেলিব জানো।
হুম?
দৰা খেল।
দৌৰা খেল?
দ কি কৈছ?
নকও মই।
হেল্ল'
উম কোৱা।
কোৱা আৰু।
ময়ে কৈ আছোচোন অথনি পৰা।
এ একো নহয় কোৱা না তুমিয়ে।
হু?
কোৱা।
কোৱাত ক'ব পাৰি। কিন্তু গাটো ভাল নহয় যে মাতটো ভাঙি আছে মোৰ।
অ, বেমাৰ
সেইটোৱে আৰু নাই নাই গৰম এই গৰম পৰিছে যে। গৰমকেইদিন ঠাণ্ডা বেছি খাই দিয়া হ'ল সেইকাৰণে মাত বহি গৈছে। সেইটোৱে আৰু কেছটো।
উহ। লাইট আহিলে তে নাই আহা? আহিলে। আহিলে ৰহ। ৰখি থাক লাইট আহিব বুলি। হেল্ল'
মাহঁতে ভাত খালে চাগে?
খালে।
তাকে দাদা দাদা কিমান ডাঙৰ তোমাতকে?
দাদা ডাঙৰে আছে বাহিৰতে থাকি কাম কৰিব যায়।
অ, অ, সেইটোৱে আটছা।
সে মই যে আজি তোমাৰ খবৰ ভাল নে বেয়া?
মোৰ খবৰ ভাল হওক।
উম, হলেই ভাল
ভাল অ।
উম।
খবৰনো ক'ত ভাল হ'ব ল'ৰা মানুহৰ? পঢ়ি থাকিবলে ইণ্টাৰ্ণশ্বিপ চলি আছে। কলেজৰ। সোনকালে উঠি ৰাতিপুৱা আকৌ কলেজ যাব লাগে। কলেজৰ পৰা আকৌ দছটা বজাৰ পৰা ইণ্টাৰ্ণশ্বিপ বাৰটা, এটালৈকে। আহি আকৌ আবেলি খেলিব যাব লাগে। কামেই নিমিলেগৈ।
হু, কি খেল খেলা নো?
মই ক্ৰিকেট খেলো, ফুটবল খেলো। মানে চব খেলিব জানো। চব আধা আধা। ক্ৰিকেটটো ভালকে জানো। বাকী চব আধা আধা, ফুটবল আধা জানো। বেডমিণ্টন আধা জানো।
বেডমি বেডমিন্টনটো আমিও পাৰো খেলিব।
এইটো গাঁৱৰ খেলটো আকৌ বাহিৰৰ খেলটো বেলেগ বেলেগ। চব আহে চব‌ শি হুম?
টো খেলিবই নাজানিছিলো।
উম। সৰুতে সেইবিলাক গাঁৱত খেলা ঘৰত আনি খেলা তেনেকুৱা নহয়। মই চব বস্তু আধা আধা শিকি থৈ দিও। ফুটবলৰ কচিং আধা ললো, ক্ৰিকেটৰ কচিং আধা ল'লো। বেডমিণ্টনৰ কচিং ল'লো, ভলীবলৰ কচিং ল'লো। চব আধাতে এৰি থৈ দিলো। গান চান গা গানৰ কচিং লৈছিলোঁ আধা তাৰপিছত আৰু কিহৰ ঢোলৰ নে খোল-চোল যি তি কচিং আধা আধি লৈ থৈ দিলো। চব আধা আধি, এভাৰেছ মানে। নাই একে পাকৈতটো নহয়। বেছি প্ৰফেচনেলো নহয়, বেছি একে নজনাও নহয়। চব জানো, চব আধা আধা।
উ মাজতে হৈ আছা আৰু।
উম, উম। তাকে। কোৱা বাকী।
কি কম আৰু?
তোমাৰ হাল চাল?
আহিলে
তুমি কি হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ পাছত কি বিজনেছ-চিজনেছ কৰিবা নেকি?
কৰিম বুলি ভাবিছো।
বিজনেছ?
অ মানে কম্পিউটাৰ শিকিম বুলি ভাবি আছো বাৰু।
কম্পিউটাৰ?
অ।
শিকিব পাৰা বেয়া নহয়।
উম, নিজৰ কাৰণে ভাল বাৰু।
উম। কম্পিউটাৰ এবছৰীয়া কৰ্চটো ভাল, এবছৰীয়া কৰ্চটো শিকি থৈ দিলে হ'ল।
অ।
কম্পিউটাৰ দোকান মোৰো আছে বাৰু এখন। উম।
তুমি চাগে আগতে শিকিলা চাগে?
সিকি থৈ দিয়া আছে, দোকান এখন খুলি থৈ দিয়া আছে, মানুহ থাকে তাত।
অ',
গাঁৱৰে ল'ৰাটোত ৰাখি-ৰাখি থৈ দিওঁ কাম চামবিলাক কৰে। লাইচেন্ঞ্চ-চাইচেন্স, কিবা কিবি বনোৱা, এইবিলাক আধাৰ কাৰ্ড লিংক কৰা, বেংকৰ পৰা পইচা উলিওৱা কিবা কিবি সেইবিলাক চলি থাকে।
লাগে বাৰু খুলিব দোকান এখন।
উম মোৰ তেনেকৈ চাইড ইনকাম ধেৰ আছে কৰি থাকা। দোকান তেনেকৈ দুখন। কম্পিউটাৰ দোকান এখন আছে, তাৰপিছত আকৌ এইবিলাক হাৰডবেৰ দোকান এখন দেতাৰ পৰা পইচা লৈ বনাই থৈ দিয়া আছে তাতো ল'ৰা এটা ৰাখি থৈ দিওঁ আৰু সেয়াই আৰু বাকী এতিয়া পঢ়ি আছোঁ আৰু নিজৰ পঢ়া কাম পঢ়ি আছোঁ। অলপ চাইদ ইনকাম হৈ থাকে হয়নে?
অ',
উম।
কি কোৱা খবৰ খাটি?
কোৱা আৰু।
মই কৈয়ে আছো দেখোন নিজৰ কথা, ক'লোৱে আটাইখিনি।
উম।
তোমাৰ নাইকেৰে গংগা, যমুনা পুৰা বৈ আছে মানে।